হেল্ল'
হেল্ল' অ কোৱা।
শুনিছো, অ ককালটো বিষাই গৈছে, গল।
বহুত কাটি গ'ল ফোনটো অ ফোনটো কাট খাই গ'ল। উম।
আকৌ বৰষুণ।
এতিয়া পতককে একদম বৰষুণ দিছে একদম জোৰতছে।
উম।
আমাৰ ইয়াতো বেয়াকৈ আহিছে বাৰু ইয়াতো আহিব চাগে?
উম হ'ব পাৰে।
অ অভ্যাস বিলাকৰ কথা যে কৈছিলা কোৱাচোন।
তেতিয়া মানে আমি সবে কৈছো যে ময়ও নোৱাৰো আছে। সেইখিনিও মানে কৈছে সিহঁতি বোলে লিখিব পাৰে আৰু সিহঁতি ভাল পায় লিখি।
উম। এ নহয় অভ্যাসৰ লগতো কথা হয় আকৌ!
সেইটোৱে এতিয়া নিম নিমনিও টেবুলত পঢ়ে।
অ।
আছে কেইজনীমান টেবুলত পঢ়া প্ৰমীলাই পঢ়ে, নেমণিয়ে পঢ়ে।
উম।
আৰু খাৰ সেইনে পঢ়ে। আকৌ হেৰিও পঢ়ে ৰেং চেং এ পঢ়ে।
অ,
বাকী খিনি চবেই এটা নিজৰ নিজৰ এনেকুৱা বেট টেবুল আছে।
উম!
বাকী ইহঁত কেইজনীয়ে মানে টেবুলতে পঢ়ে নিজৰ।
এ যিমানে যেনেকুৱা বিছনাত আৰাম আছে।
হা
যিমানে যি নকক বিচনাত পঢ়াতো সমান আৰাম নাই আও।
সেইটোৱেটো।
পঢ়ি, পঢ়ি, বৈ বৈ শুইও যাব পাৰি।
ঠটামান মোৰ যদি টোপনি ধৰে পঢ়ি থাকোতে মই শুইও যাওঁ অকমান। দহ মিনিট, বিশ মিনিট মান।
উম! মোক এইটো দেই চিনকুৱে কৈছিল দেই। মানে তোৰ, তই একেৰাহে পঢ়ি থাকিব নালাগে। মাজে মাজে তই দহ মিনিট, পাঁচ মিনিটৰ, ব্ৰেক লৈ অকন টোপনিয়াবি আকৌ উঠি যবি মানে, নেপ লবি আও। তাৰপৰা চিংকুক মই কৈছো- চিংকু মই নেপ লবলে হলে মই ৰাতিপুৱা সাৰ পাম। মানে উমহু, মই যদি
পাওঁ।
মই যদি শুব হল, মই একেবাৰে শুই যাম আৰু যদি মই নুশুৱো, তেন্তে মই ৰখি যাম মানে।
নাই, মই মাজে মাজে অকমান দহ মিনিট মান মই শুই শুই দিওঁ।
উম!
সঁচাকে, দহ মিনিটমান পিছত উঠিম বুলি ভাবো। সঁচাকে মই দহ মিনিটমান পাছতে উঠো আকৌ।
এ, সেইটো কৰিব পাৰিলে ভাল। এয়া টোপনিবিলাক বেয়াও মোৰ। এই, হেৰি দেই তোমাৰ কিমান অ নাইনত মানে কেনেকুৱা হৈছিল! এ নাইনত তেতিয়া নাইন
নাইন অ নাইনত তোমাৰ ছমহীয়া মান লৈকে, যেন কি প মানে এ তোমাৰ সেইকেইদিনত মনস্কাই কয় যে- ফোন চোন ইমান ইউজ কৰিব নালাগে। এনেও আমি ফোন ইমানকে নেপাওঁ। আৰু যেতিয়া পাও মানে তেতিয়া তোমাৰ ইনষ্টা চলোৱাটো বেছি চখ, ইনষ্টাটো তেতিয়া মানে কি আৰু কথা পাতিবলৈতো কোনো নাই, এনেই ইনষ্টাটো চলাওহে। তাৰপৰা তাই কয় যে একজাম খতম নোহোৱালৈকে লগ আউট কৰি থবি, মইও কৰি থৈ দিওঁ আৰু ধুনীয়াকে, লগ ইন, চগ ইন নকৰো। তাৰপিছত অভ্যাস এটা হৈছিল দেই ইয়াত। ৰাতিপুৱা, জল্দি উঠি মানে চাৰিটামান বজাত উঠি পঢ়াটো।
অ!
কি কৰে মানে ভাইটিয়ে কিবা আনি থৈ দিয়ে খাবলে, আৰু সেইটো মই গম মনত থাকে ন যে ম আমুক খাবলে আনি থৈছিলে। সেইটো হেৰিত উঠিও যাওঁ, আৰু উঠাৰ পিছত পঢ়িবও পাও, মায়ে চাহ বনাই বনাই থৈ দিয়ে ফ্লাচত। ৰাতিপুৱা মই উঠি নবনাব যাতে নালাগে। কিয় দহটামান বজাত মাহঁত শুৱেহে, চাৰিটামান বজালে গৰমে হৈ থাকে ফ্লাছত ভৰাই থওঁতে।
অ সেইটোৱে
তাৰপা সেইটো অভ্যাস চলিলে দেই অলপ দিন।
অ।
মেট্ৰিকত তোমাৰ ভাবিছিলো তেনেকুৱাই হ'ব।
অ।
এ দুদিন উঠিলো নেকি মই চাৰিটা বজাত।
তাৰপিছত নোৱাৰিলা?
ৰাতিপুৱা উঠো।
তাৰপিছত তাৰপা হায়াৰ ছেকেণ্ডৰীত ত আও কোনে টোপনি ক্ষতি কৰি পঢে।
অ।
ৰাতি তোমাৰ হায়েষ্ট তোমাৰ থাকিলে এটা দেৰটা মান বজাত। এদিনে মোৰ টোপনি ক্ষতি হোৱা নিচিনা সেইটো হ'ল কাকলি ব বিয়া দিনাখন কিয় আ সেই বিয়া দিনাখন মোৰ পৰি শা আছে পিছনাখনো আছে তাই দিনাও মোৰ টোপনি পুৰা হোৱা নাই কিয় মানে পৰীক্ষা টাইমত টোপনিবিলাক খেলি মেলি হৈ থাকে ন মানুহ? তাৰপিছত পৰীক্ষা পৰা উলাই পেলাই লগৰ জনীয়ে কলে কিবা খাওঁগে মই বলো হ'ব, তাৰ পিছত খালো খাই মেলি আহোতে আহোতে দেৰি হল। তাৰপিছত আহি পাই এতিয়া অকন পঢ়ো পঢ়ি মন নাযায় মনতো ফূৰ্তি ফূৰ্তি লাগি থাকে ইহঁত বোলো বিয়াত আছে মোৰো যাব মন গৈছে।
অ।
তাৰপিছতে উম প্ৰাঞ্জলে মোক সুধিলে যে হেৰি কিটো মই তোমাক আনোগে নে কি?
অ।
থলো আও কিতাপ। দেই ইফালে বোলে মই পঢ়ি থৈছো সেইটোও নহয় আকৌ। মই মানে সেই এটা কুৱেশন এনচাৰো কৰা নাই, মানে মই এটা চেপ্তাৰো বুজা নাই মানে।
অ।
তাৰপিছত ইফালে জিঅ'গ্ৰাফী, তোমাৰ জিঅ'গ্ৰাফী আছিল আছিল ন?
অ মোৰো।
কিতাপটো তোমাৰ- তিনিখন মানে এখন প্ৰেক্টিকেল থাকে এনেইতো পঢ়া কিতাপ দুখন থাকে।
অ।
এখনো পঢ়া নাই মই, তাৰপিছত সি আহিলে দুইটাই অলপ টাইম লেকচাৰ মাৰিলো তাৰাপা মই কাপোৰ পিন্ধিবলে গ'লোগে খুৰি ওচৰলে কাপোৰ কাপোৰ চাপুৰ পিন্ধি গলোঁ গে বিয়ালে।
অ।
বিয়াৰ পৰা আহোতে আহোতেও তোমাৰ দুটামান তিনটাই বাজিব হ'ল আহি পাওতে ঘৰ।
অ ৰাতি ন?
অ তাৰপিছত ৰাতিপুৱা তোমাৰ পাঁচটা বজাত উঠি সেই পৰীক্ষালেকে অ পৰীক্ষা পৰীক্ষা লেকে মই যিকন পঢ়িলো সেইকণেই।
উম।
মোক চবে ইমান কলে আগতীয়াকে পঢ়ি থৈ দিবি। বিয়া পিছদিনাখনৰো বি নথবিগে মানে সেই। তোৰ আগতে পঢ়িবি মই বোলো মোৰ মানে এনেকুৱা। প্ৰথম যোনতটো পৰীক্ষা থাকে সেইটো পৰীক্ষাৰ কাৰণেহে মই বহুত বেছিক কে পঢ়ো তাৰ বাহিৰে পিছত। সিখিনিৰ কাৰণে মই ইমান পঢ়া নহয়।
অঁ।
আমাৰ লগৰ বিলাকে এনেকুৱা সিহত চব পৰীক্ষাৰ কাৰণেই পঢ়ি- পঢ়ি থয় অকন অকনকে। মই আকৌ। প্ৰথমটো কাৰণে পাগলে পঢ়া দি সেইটোহে পঢ়ো তাৰ পিছ খিনি যি হ'ব হ'ব আৰু।
মোৰ আকৌ চবতে মোৰ প্ৰথম পৰীক্ষাটো মোৰ ইমান ভাল নহয়। কিয় জান মই মানে। মোৰ প্ৰথম পৰক্ষাটো মানে মই অলপ নাৰ্ভাচ হৈ থাকো।
উম।
আৰু বাকী প্ৰথমটো দি অহাৰ পিছতহে মানে মোৰ অলপ শান্তি লাগে।
মোৰ আকৌ প্ৰথমটোত কি হয় জানা, মানে প্ৰথমটো মই খুব পঢ়ো বুলি কোৱা নাই জানো।
অঁ।
গোটেই পঢ়া বিলাক হৈ যায়গে আৰু প্ৰথম। তোমাৰ মেটিক হায়াৰ ছেকেণ্ডেৰী তটো প্ৰথম নহয় ইংলিচ থাকে। ইংলিছ মই ভালো পাওঁ আৰু তাৰপিছত তোমাৰ। পঢ়াও মোৰ হৈ থাকে, সেইটো কাৰণে মোৰ ভয়ো নালাগে মোৰ হাস। ছেকেণ্ড ইয়াৰ প্ৰথম ভয় সেই হিষ্ট্ৰি দিনাখন লাগিছে প্ৰথম গেইদনাত মোৰ ভয়ে নে লাগিলে। প্ৰথম দিনাখন। ইংৰাজী আছিল, ছেকেণ্ড আছিল তোমাৰ অলৰে তাৰপিছত হিষ্টি। মই ধুনুক কৈছো মই আজিহে ভয় লাগিছে কিয় ই ৰাত্ৰ মই পঢ়ি মেলি থোৱা আছে। সেইটো কাৰণে মোৰ ভয়ো লগা নাই, এইটোহে মোৰ বোলো এইটো মোৰ ভয় লাগিছে দেই অলপ।
উম।
প্ৰথম দিনাখন মোৰ মানে বেলেগ। চাবলৈও সময় নহয়, ইমান লিখ নেকে তাৰ পিছতহে তাৰ পিছৰ গীদিনতহে মই মানুহ চাওঁ মানে।
অ' মোৰ লগত হা হেৰিয়ত হায় ছেকেণ্ডাৰীত ছোৱালীজনী পঢ়িছিলে।
অঁ।
প্ৰথম দিনাখৰ তাই বহুত লিখিলে হা, মোৰতো প্ৰথম দিনাৰ পৰীক্ষা ভাল নহয়।
উম।
মোৰ সেইটো হয়ে মানে, মই প্ৰথম দিনাখন মই বেছি দেখুৱাব নোৱাৰো।
অ ঘ
মাক ম নুহা পাছোৱা মক ন অনা হয় কিন্তু মানে মই বেছি বুলিুল চব নোৱাৰো মোৰ ভয় লাগি থাকে।
উম।
তাৰ পাছত মোৰ মনতো নপৰে মানে।
উম।
তাৰপিছত মই বেছি লিখা নাই।
উম।
তাৰপাছত। হ তাৰ পিছদিনাখন মই মানে শলছো তাই চুকা হলো।
উম,
ন পিচদিনাখন বহি আছে নহয়।
এটা ছাবজেক্টতে চুকা মানে।
তাৰ পিছত পিছদিনাখনো বহি আছে লিখা চিখা নাই। একদম নাজানে আৰু হা পচাক মই জানানে চাৰখন ইফালে থওঁতে মই নিজে টাইছিলে বহুত। আগবঢ়াই দিছো জানা মোৰ পিচ।
উম,
লিখা বুলি মই আগত তেতিয়া মই লিখো ন তেতিয়া মানে মোৰ টাইম নাথাকে হা কিন্তু তথাপিতো অলপ হ'লেও ধ্যান দিয়া হয় ন যিমান লিখিলেও যে। চজিন দেখা নাই বুলি।
সেইটো চকুত পৰা নহয়।
তাৰিছত মই তাই ফালে পেজটো আগবঢ়াই দিছোঁ লিখা বুলি।
লিখিলেনে তাই।
অ লিখিচে তাৰ পিছত। তাৰ পিছত কদিনো কাৰণে এদিনো নিলিখে।
তাই মানে এদিনেই যি লিখিলে আৰু
কিন্তু মোৰ মিট্ৰিকত আক মোৰ লগত বৰ চোকা চোকা পৰিছিলে।
উম
এই শংকৰদেৱৰ এই যে কি আছিলে কৃষ্ণ অৰ্জুন যে তাৰ ভনীয়েক চশ্বতী।
অ তাই ছোকা।
মোলগত পৰিছিলে তাৰ চোকা আৰু তাই মোক চশ্বতী মোৰ পিছত পৰিছিলে হবলা আৰু মোৰ লগত পৰিছিলে অৰ্চনা।
উম,
তায়ো বহুত চোকা চশ্বতীৰ বেষ্ট ফ্ৰেণ্ড দুয়োজনে আগে পিছে পাইছিলে না। মোৰ সাতৰ লগত কিন্তু একদম ভাল হৈ গৈছিলো হা পুৰা ফিৰি হৈ গৈছিলো।
উম,
তাৰপিছত এতিয়া যেনিবা এতিয়া চশ্বতী মাজে মাজে মেচেশ কৰে হা বাৰ্থডে চাৰড উছ অৰ্চনা লগত হে, হেৰি নাই কণ্টেক নাইকিয়া হৈ গ'ল।
মোৰ আকৌ কপাল দুইটাতে বেয়া। মেট্ৰিকত মোৰলত কোন কোন বহিছিলে জানা। সেই ঘাৰেঙাঁৰ জানমণি নামৰ ছোৱালী এজনী আছিলে। তোমালোকৰ স্কুলৰে।
আমাৰ পাঁচশ
তাই ফেল চাৰি নম্বৰ বাৰ নে কিমান নম্বৰ বাৰ কৰিছে সেইটো কাৰণে মই দিছে মানে সেইটো কাৰণে মই অ
এ মোৰ লগতে পঢ়িছিলে প্ৰথম।
অ তাই বেয়া কৰি কৰি কৰি কৰি আমাৰ লগত তিনি নম্বৰ বাৰ নে চাৰি নম্বৰ বাৰ দিছে।
মোৰ লগত পঢ়িছিলে যেতিয়া তোমাৰ তুমি দুই নম্বৰ বাৰ হ'ব চাগে। অ তিনি নম্বৰ বাৰ হব তিনি নম্বৰ বা হব অ।
তাৰপিছত। মই মইতো মই আকৌ ইমান মই মেট্টিকতো ইমান ভয় খাই যোৱা নাই দেই মই মানে তেনেকুৱা ভয়তো নেখালোৱেই। তাৰ পিছত হেৰি কি সেইটো উম গলো গৈ পেলাই যেতিয়া ৰুমত - দেখিল, মানে অকমান ভয়তো আছিল যে কোন পৰিব কি হব কিন্তু তাৰ পিছত যেতিয়া- মানুহখিনি দেখিলো আমাৰ স্কুলৰ খিনি আছে কন্যলতাৰ আছে। ভয়তো নাইকিয়া হৈ গ'ল, কিয় কন্যলতাৰ লগত আমাক আগত- তেওঁ মানে আমাৰ ছমহীয়াতো পৰীক্ষা দিওৱাইছে, যাতে আমি মেট্ৰিকত ভয় নাখাও। আৰু চিনাকিও আছিলে তাতে, ডিম্পিহঁত এইবিলাক চব চিনাকি। তা পা এই কাজল যে!
অ', কাজল!
কাজল নহয় কাজল নহয়, দলি, ডলি ডলি।
অ', ডলি!
ডলি, ডলি, আছিলে এইবিলাক চব- চিনাকি, তা পা মই, অঁ - মই এনেই মানে মই ভাবিছো যে, আমাক ছাৰহঁতে আকৌ এটা কথা কৈছিল দেই - যে তহঁতে নিজেও লিখি- লিখিবি বেলেগকো শিকাবি কিয় কাৰো একো নাযায় আৰু বেলেগৰ পৰা লিখিবিও তেনেকে।
অ,
মই জানমনিক নিজ- ফালৰ পৰা নিজে কৈছো যে, তুমি যদি এ তুমি নোৱাৰিলে মোক সুধ- সুধিবা মই দেখুৱাম তেনেকে!
ক‌ওক,
তা পিছত তাই মোক নুসুধিলে।
অ,
মই ভাবিলোঁ, মোৰনো কি দৰকাৰ ভাই তোক শিকাবলে! তই যদি ক কিয়, মেট্ৰিকত এম চি কিও আছিলে। তাই বহুত খিনি নম্বৰ মোৰ পৰা ল'ব পাৰিলেহেঁতেন, ল‌ও বুলি কোৱাহেঁতেন। কিয় মানে মইতো লিখিছো ন, এতিয়া- তোমাৰ- মাৰ কিমান তিনিশ কিমান গোটেই খিনি মিলাই টো তি- তিনিশ কিমান মাৰ্কছ আছিলে মোৰ। তাৰপিছত- প্ৰথম দিনাখনেই তাই যি লেবেলডাল দেখালে, মই পিচ পিছৰ কেইদিনত দেখাইছো নেকি মই তাইক! তাই যদি মই - কিন্তু তাই নিলিখিলে কি হ'ল, এই হিম হিম হিমাশ্ৰী হিম।